হেল্ল!
অ হেল্ল!
অ শুনিছা নে?
অ শুনিছো শুনিছো। মোৰ মাতটো শুনিছা নাই?
অ শুনিছো শুনিছো কোৱা বাকী এয়া এনেই ফেনখন লগাই অকমান বিচনাতে পৰিছো।
অ ভালে কৰিছা, ভালে কৰিছা, সেইফালে বহুত গৰম পৰিছা না?
বহুত গৰম বহুত গৰম।
অ আমাৰ এইফাল আমাৰ এই আমাৰ এইফালে কেনেকুৱা গৰম তাকে, সেইটো কাৰণে এনেই বহি আছো বিচনাতে।
অ ঠিকে আছে।
উম ভাত পানী খালা?
ভাত পানী নাই খোৱা, ভাত পানী বনাইহে আছে।
অ বনাই আছে নেকি?
হয় হয়।
অ বাকী খবৰ খাতি কচোন।
খবৰ খাতি ভালেই আৰু আছো, তোমালোকৰ কেনেকুৱা?
আমাৰো ভালেই ভালেই, তাকে সেই বহুত দিন হ'ল খা-খবৰ নোপোৱা।
তাকেহে।
মা বাকী মাহঁতৰ খবৰ কোৱা চোন।
মাহঁতৰ ভালেই আছে আৰু।
আচ্ছা আচ্ছা। আমাৰো ভালেই ভালেই। তাকে সেই তোমালে ফোন কৰিম কৰিম বুলি মই ভাবিয়ে আছিলোঁ গম পাইছা নাই
অ
তাকে মানে সেই হেৰি ধৰা আমাৰ স্কুলখনত আমাৰ স্কুলত মানে কি হৈছে গম পাইছা নাই।
অ
এই তোমাৰ ডিজিটেল হৈছে যে এতিয়া গোটেই স্কুল বিলাক
হয় হয়
তোমাৰ ডিজিটেল ক্লাছ ৰুম আহিছে যে
আহিছে অ
তাকে সেই তোমাৰ মানে আমাৰ আমাৰ স্কুললৈ মানে নতুনকে আহিছে মানে
আহিছে অ।
এ মই বোলো এই মিটিং এখনো পাতিছে।
হয়।
তাকে বোলো তোমাকো নিমন্ত্ৰণটো জনাও।
অ ভালে কৰিছাঁ ভালে কৰিছাঁ।
তাকে আহিবা কাইলৈ আছে মানে অঁ। তাতে তোমাৰ মানে কি হৈছে সেইটো মানে। তোমাৰ অ চবকে দিয়া নাই দেই, কিন্তু প্ৰায় খিনি স্কুলকে দিছে মানে। তোমাৰ অ ডিজিটেল ক্লাছৰুম দিছে মানে।
অ।
ডিজিটেল ক্লাছৰুমত কি হয় তোমাৰ। এই ডাঙৰ ডাঙৰ তোমাৰ বট চট আছে তেনেকুৱা।
হয় হয়।
দু দুখন বৰ্ড দিছে মানে দেই, এখনত তোমাৰ ধুনীয়াকে লিখিবও পাৰে।
অহ।
এইখন মানে নৰ্মেল বৰ্ড মানে বুজি পাইছা নাই তাত মানে তোমাৰ। এই ব্লেক বৰ্ডৰ নিচিনাকে সেইখন হোৱাইট বৰ্ড যেনিবা তাত মাৰ্কাৰে লিখিব লাগে মানে।
লিখিব।
অ তেনেকুৱা এখন বৰ্ড আছে। আৰু লগতে এখন বৰ্ড এনেকুৱা আছে মানে সেইখন তোমাৰ কম্পিউটাৰৰ নিচিনা মানে।
অ অ অ।
অ তাত মানে তোমাৰ কম্পিউটাৰত যিখিনি কাম কৰিব পাৰে সেইখন। মানে তাত সেইখিনি একে খিনি কামকে তাতো কৰিব পাৰে মানে।
কৰিব পাৰে হয় হয়।
অ সেই সেইকাৰণে মানে সেইটো ভালেই হৈছে আৰু আৰু মানে সেই। অ সেইখন কেলে দিছে মানে এই এতিয়া তোমাৰ। এ ডাঙৰ ডাঙৰ তোমাৰ মানে ভাল ভাল শিক্ষক বিলাকে।
হয়।
মানে ল'ৰা ছোৱালীবিলাকক মানে অনলাইনতে ক্লাছ কৰিব পাৰিব মানে অনলাইন। ক্লাছ কৰিব পাৰিব। উ তোমাৰ মানে এনেকুৱা ক্লাছ থাকে মানে তোমাৰ তাত এপচ চেপটো আছে চৰকাৰী। তাৰ মানে সেই তেনেকুৱা বিভিন্ন ধৰণৰ ভাল ভাল ভিডিঅ' আপলোড আছে মানে।
আপলোড আছে হয়।
অ' আকৌ মানে কি হয়, সেইখনত মানে আৰু এটা ফাইদা কি গম পাইছা নাই?
অ'।
এইখন তোমাৰ হেৰি যে, অ' ডিজিটেল যে।
হয়।
তাত মানে তোমাৰ হে বস্তুবিলাক মানে, প্ৰেক্টিকেলি মানে থ্ৰিডি, থ্ৰিডি এনিমে এনিমে্চনত চাব পাৰি মানে।
চাব পাৰি হয়।
অঁ তোমাৰ যেতিয়া মানে থ্ৰী ডি এনিমেশ্যনত চাব।
হয়।
এতিয়া ধৰা ধৰি লোৱা লৰা ছোৱালীবিলাকে বুজিও পাব।
বুজি পাব হয়।
অ' সে তেনেকুৱা ধৰণৰ মানে সে তেনেকুৱা। এতিয়া তোমাৰ বিভিন্ন ধৰণৰ তাত বস্তু আহিছে কিবা কিবি। সেইবিলাকো কাইলে তোমাৰ মিটিঙতে দেখাব আৰু।
অ' অ' অ'।
অ' তাকে আহিবা দেই।
অ', যাম, যাম নিশ্চয় যাম।
তাকে সেই, সেইটো কাৰণে মই বোলো ফোনটো কৰোঁ। তোমাকো আমন্ত্ৰণটো জনাওঁ।
ঠিকে আছে, ঠিকে আছে।
তোমাৰ সেই হেৰি নহয় গম পাইছা নাই? এই কিছুমান স্কুলত এনেকুৱা ধৰ, এনেকুৱা মানে বস্তু যে আহিছে।
ডিজিটেল ক্লাছৰুম যে আহিছে। বহুতে আকৌ ব্যৱহাৰ নকৰে, গম পাইছা নাই?
নকৰে, নকৰে হয়।
সেইবিলাক তোমাৰ, সেইটো কিন্তু বহুত বেয়া কথা।
বেয়া কথা হয়।
তোমাৰ কি হয়, কিছুমান মানে শিক্ষকে কি কয়, সেইবিলাক তোমাৰ ব্যৱহাৰ কৰিবলৈও ভয় কৰে, মানে নাজানে যে।
নাজানে হয়।
তোমাৰ আজিকালি মানে বহুত শিক্ষক আছে, তোমাৰ সেই আগৰ দিনৰ মানে, তোমাৰ সেইটো ডিজিটেল বস্তুটো কি, সেইটো বুজি নাপায়।
বুজি নাপায় হয়।
গতিকে হে সেইটো কৰিলে বেয়া হয় আৰু মানে, বুজি নাপালেওতো শিকিব পাৰে ন'।
পাৰে পাৰে।
শিকি মেলি কামখিনি কৰিলে ভাল আৰু।
ভাল, ভাল, হয়।
এ তুমি সেইটো কি ভাবা? মানে এতিয়া এইখিনি শিকি মেলি, সেইখিনি ব্যৱহাৰ, ডিজিটেল ক্লাছৰুমটো ব্যৱহাৰ কৰিব লাগে নে নালাগে বাৰু?
হয়, এতিয়া যদি আমি ভালদৰে চাবলে যাওঁ, এই ডিজিটেল ক্লাছৰুমৰ যিটো ব্যৱস্থা, সেইটো আচলতে এটা বহুত ভাল ব্যৱস্থা।
ভাল ব্যৱস্থা অ'।
অ', এতিয়া ধৰা কি হয়, বিদ্যালয়ত আমাৰ যিসমূহ শিক্ষক বা শিক্ষয়িত্ৰী থাকে।
উম'।
আমাৰ কি হয়, কিছুমান ল'ৰা ছোৱালীয়ে মানে- তেওঁলোকৰ যিটো শিক্ষাদানৰ পদ্ধতি, হয়তো- কিছুমানে বুজি নাপাবও পাৰে তেওঁলোক- কৰ মানে শিক্ষাদানৰ। হয়, এতিয়া কি হয় মানে ধৰা, যেতিয়া ডিজিটেল ক্লাছৰৰুমৰ ব্যৱস্থ- থা কৰি দিছে। এ যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে ধৰা আজি বোলে মই গণিতৰ এই অংকটোৱে বুজি নাপালো, - তেতিয়া কি হয়? যদি, সেই শিক্ষক জনক কয়, যে অনলাইন এই ডিজিেল ক্লাছৰুমলৈকে নি এই অংকটো মোক- এবাৰ দেখুৱাই দিয়ক, তেতিয়া- কি হ'ব আমি দেখো যে অনলাইন প্লেটফৰ্মসমূহত, আমাৰ ছচিয়েল মিডিয়াত- বিভিন্ন ধৰণৰ মানে গ্ৰেজুৱেটেড যিসমূহ শিক্ষক আছে, তেওঁলোকে অনলাইন- ক্লাছৰ জৰিয়তে মানে, ল'ৰা ছোৱালীক সেই পাঠদানখন- হয়, পাঠদান কৰে। তেতিয়া কি হয়, যদি ল'ৰা ছোৱালীজনে- ল'ৰা ছোৱালী এটাই যদি সেই বিষয়ে বুজি নাপায়, তেতিয়া সেই- প্লেটফৰ্মসমূহত, ইউটিউবতে হওঁক বা বিভিন্ন প্লেটফৰ্ম থাকে সেইসমূহত কি হয়- নজনা বস্তুটো মানে তাত চাই শিকিব পাৰে আৰু। অঁ' সেইক্ষেত্ৰত মানে ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ'ব। এ কিছুমান নজনা কথা সেই অনলাইন- ক্লাছত বা ডিজিটেল ক্লাছত শিকিব পাৰিব। এতিয়া ধৰা শি- ক্ষকজনে যেনিবা ধৰা, ক্লাছ ৰূমত বুজাবলৈ দিগদাৰ হৈছে, তেতিয়া কি হয় সেই শিক্ষ- শিক্ষকজনেও সেই ল'ৰা-ছোৱালীসমূহক যদি ডিজিটেল ৰূমলৈ নি কিবা এটা কথা শি- শিকাও বুলি ভাবে, তাত এটা ইউ টিউবত ভিডিঅ' যদি লগাই দিয়ে-
হয় হয়।
সেই ধৰণেও তেওঁলোক মানে লাভৱান হ'ব পাৰিব।
লাভবান হ'ব পাৰিব, হয়।
তত থকা ভিডিঅ'সমূহ চাই কি হয়, - এতিয়া যিহেতু সেইসমূহ এনিমেচনযুক্ত, তুমি কৈছাই অলপ আগত। থ্ৰীত হয় থ্ৰী ডি এনিমেচন আছে। কি হয় আজি- আজিকালি যিসমূহ ছাত্ৰ-ছাত্ৰী, তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই মানে ভাল পায়।
ভাল পায়, ভাল পায়। আৰু মানে সেইবিলাক থ্ৰী ডিত চালে কি হয় গম পাইছা নাই? মানে তোমাৰ সেই মনতো থাকে সোনকালে কথাবিলাক। অঁ আৰু মানে বুজি পোৱাত সহায়- কৰে সহায় কৰে মেইনকে।
হয়, এতিয়া ছাত্ৰ-ছাত্ৰীসমূহেতো হয়, সেইসমূহ ভিডিঅ'টো এনেও- ছাত্ৰ-ছাত্ৰীয়ে চাই ভালেই পাব। কাৰণ তেওঁলোকে আজিৰ যুগত- তেনেকুৱা ভিডিঅ'য়ে বিচাৰে ছাত্ৰ-ছাত্ৰী কি হয় আচলতে- বস্তু এটা বুজি পাবলৈ হ'লে আমি সেইটোত মানে মন- বহিব লাগিব। মন দিলেহে বস্তুটো বুজি পাম। সেইক্ষেত্ৰত ছাত্ৰ-ছাত- ত্ৰীসকলে যদি সেই থ্ৰী ডি এনিমেচনযুক্ত যিসমূহ ভিডিঅ'- সেইসমূহ চাই নিশ্চয় আনন্দ পাব। আনন্দ পালে কি হ'ব তেওঁলোকৰ মন বহিব ক্লাছত।
হয় হয়।
আৰু তেতিয়াই কি হয়, নজনা বস্তুটো মানে খুউব সোনকালে মনত ৰয়।
মনত ৰ'ব, হয় হয়, নিশ্চয়। এনে ভাল কথাই কৈছা বাৰু। এই- সেয়েহে, আচলতে সেই সেইকাৰণে মানে ডিজিটেল ক্লাছৰূমটো হ'লে ভাল। আৰু মানে কি হয়, তোমাৰ সেই তোমাৰ এজন শিক্ষকৰ পৰা যদি বুজি নাপায়, তেনেহ'লে বেলেগ শিক্ষ কেও তোমাৰ সেইটোতো, অ', ক্লাছখিনিতো কৰেই বেলেগ শিক্ষকেও। অনলাইনত, ডিজ-ডিজিটেল ক্লাছত। গতিকে সেই তাৰপৰা আচলতে মানে সেইখিনি বুজিবলৈ ল'ৰা-ছোৱালীবিলাকৰ সুবিধা হয় আৰু।
হয়, হয়।
উম, আ, তাৰপৰা আৰু এটা সুবিধা আহিছে নহয়, গম পাইছা নে নাই? মানে, মানে সকলো স্কুলকেই দিয়া নাই দেই, তোমাৰ ধৰি লোৱা, সেইবোৰ বাচি, বাচি দিছে, মানে ভাল স্কুলক বাচি, বাচি দিছে।
হয়।
এটা-এটা লেব দিছে, মানে যিটোৰ নামটো হৈছে, অটল টেংকাৰিং লেব।
অ', অ'।
শুনিছা নে নাই বাৰু নামটো? অ', গতিকে সেই, সেইটোতো এটা বহুত ভাল হেৰি, গম পাইছা নে নাই? মানে কি হয়, তাৰপৰা মানে মানুহ তোমাৰ ল'ৰা-ছোৱালীবিলাকৰ অহ ক্ৰিয়েটিভিটিটো বাঢ়িব, গম পাইছানে, কিবা এটা, এটা কিবা এটা বস্তু আৱিষ্কাৰ কৰা যিটো মনোভাৱ, সেই মনোভাৱটো আহিব আচলতে। তাত তোমাৰ সেইটো তোমাৰ এনেকুৱা এটা লেব, গম পাইছানে? তাত তোমাৰ মানে অনুবীক্ষণ যন্ত্ৰৰ পৰা আদি কৰি একেবাৰে তোমাৰ চেমছ'ৰ, চেমছ'ৰ তোমাৰ, আকৌ ৰ'বটিক পাৰ্টছ। তোমাৰ লাইট চাইটৰ পৰা ধৰি মানে সকলো বস্তু, সকলো বস্তু তাত পোৱা যায়। আৰু সেই বস্তুসমূহ ব্যৱহাৰ কৰী, তোমাৰ কি, কি কৰিব পাৰে গম পাইছ নে, তোমাৰ বিভিন্ন ধৰনৰ ৰ'বটো বনাব পাৰে, তোমাৰ অ', অট'মেটিক তোমাৰ, অট'মেটিক কাৰো বনাব পাৰে। মানে যিবিলাকে তোমাৰ কিবা মানে, মুখৰ আগত যদি কিবা এটা আহি যায়, তেনেহ'লে ঘপকে অট'মেটিক ব্ৰেক মাৰি পেলি, ৰখি যাব। সেই তেনেকুৱা ধৰণৰ মানে কিবা-কিবি বস্তু মানে যি মন যায় আৰু, মানে তোমাৰ তাত বনাবলৈ তোমাৰ যিমানখিনি লাগতিয়াল বস্তু তোমাৰ চেনছৰ পৰা আদি কৰি যিমানখিনি বস্তু লাগে মানে।
হয়।
গতিকে, সেইখিনি সকলোখিনি বস্তুৱেই, সেই লেবত আচলতে মানে, চৰকাৰে দিছে এতিয়া।
দিছে, দিছে।
গতিকে, সেই তাৰ পৰা আচলতে, অ', ল'ৰা-ছোৱালী বিলাকে তুমাৰ অ', বিভিন্ন ধৰণৰ তোমাৰ বস্তু বনাব পাৰে, মানে আৱিষ্কাৰ কৰিব, কৰিব পাৰে মানে, আৰু সেইবিলাক, সেইবিলাক তোমাৰ যিহেতু তোমাৰ ল'ৰা-ছোৱালী ব্ৰেইন বিলাক বহুত চোকা, গম পাইছা নাই?
হয়।
মানে, এনে তোমাৰ ল'ৰা-ছোৱালী ব্ৰে, ব্ৰেইন বিলাক চাবাচোন। বহুত চোকা মানে, এইটো কাৰণে তোমাৰ অ', তোমাৰ সেই মানে, পুতককে কিবা এটা, হেৰি কৰিব পাৰে মানে। ক্ৰিয়েটিভিটি মানে থাকে মানে, কিবা এটা ক্ৰিয়েটিভিটি থাকে। ঘপকে কিবা এটা বস্তু আৱিষ্কাৰ কৰি পেলাব পাৰে, সেই তেনেকুৱা ধৰণৰ হেৰি থাকে। সেইকাৰণে মানে, এই ষ্টুডেন্ট বিলাকক বেছিকে সেইবিলাক বস্তুত জোৰ দিছে। আৰু মানে তোমাৰ সেইবিলাক তোমাৰ লাখ-লাখ টকাৰ তোমাৰ বস্তু দিছে গম পাইছা নাই। মানে অ বিশ লাখ মান টকাৰ বস্তু দিয়ে নেকি এটা লেবত? অ তোমাৰ সেইবিলাক মানে তোমাৰ সোমাই থাকে দেই, বছৰেকৰ মোৰ তেনেকে পইচা সোমাই থাকে মানে ধেৰ পইচা দিয়ে মানে অ, তোমাৰ সেই বস্তু আনে, তাৰপাৰ পৰা মানে তোমাৰ সেই ভৱিষ্যতেও যাতে তোমাৰ সেই তেনেকুৱা আৱিষ্কাৰ কৰিবৰ বাবে ভৱিষ্যতে তেনেকুৱা ধৰণৰ বস্তু বনাবৰ বাবে তোমাৰ সেই ল'ৰা-ছোৱালী বিলাকৰ পৰা সেইবিলাক আচলতে বন বনোৱা হয় গম পাইছা নাই?
হয়, বনোৱা হয়।
কোনে কিমান সেইবোৰ আচলতে প্ৰজেক্টটো হয় দেই, আমাৰ জেক্তত হেৰু হ'লে তুমাৰ এনেক ওপৰলে গৈ থাকিব পাৰিব।
উম উম।
গতিকে সেই সেইখিনি ক্ষেত্ৰত আচলতে এটা সুবিধা হয় বহুত। এ তেনেকুৱা এই তোমাৰ ঢেৰ আছে মানে তেনেকুৱা তোমাৰ আৰু এতিয়া নকওঁ আৰু তোমাৰ বেলেগ এদিনা আকৌ পাতিম এই বিষয়ত। মানে তোমাৰ সেই ডিজিটেল শিক্ষাই মানে লৰা-ছোৱালী বিলাকক বহুত অ। উন্নতি মানে উন্নতি কৰিবলৈ মানে সক্ষম কৰে গম পাইছা নাই? উন্নতি পথত আগবাঢ়ি অ, উন্নতি পথত আগবাঢ়ি যাবলে মানে তোমাৰ এটা উৎসাহ দিয়ে মানে।
উৎসাহ দিয়ে হয়।
উম তাকে সেইখিনিয়ে কথা খিনি আজি অকনমান পাতিলো তোমাৰ সৈতে আলোচনা আলোচনা কৰিলো লগতে তোমাক সেই নিমন্ত্ৰণটো দিলোঁ আহিবা কাইলৈ।
বাৰু বাৰু মই কাইলৈ দেখা দিম বাৰু।
উম উম বাৰু তেতিয়া আজিলৈ ৰাখিছোঁ অ দিয়া।
অ অ হ'ব দিয়া।
উম উম।